অ', ঠিকে আছা নে?
আছো আছো, কি খবৰ?
ভালে যেন লাগিছে।
মোৰ ভালে আৰু, কি কই আছ?
আছো
অ',
ব তই কি কৰি আছ
মই এ এনে বহি আছো আজি যিহেতু বৰষুণ যে কিবা কিবা লাগিছিল
মই উঠিলো ৰাতিপা উঠিলো তাৰ পিছত উঠাৰ পিছত ই আকৌ শুলোগে আকৌ উঠিলে সেই তিনিটা বজাতে উঠিল তাৰপাছত আকৌ উঠিলো সাৰ পাই গলো তাই নাজানে তাৰপাছ আকৌ হোলোঙ আও সেই উঠি ছোগে ফাইভ থাৰ্টি
অ
সেইটো উঠি পেলাই সি কালি সন্ধিয়ালৈকে কঠিয়া ৰখিব গৈছিলে। সেই জাপি থাকা চাব গলো মানে। ভালহৈ আছিল নাই বোলে, তাৰপিছত গৰু এৰাল দিব গলোঁ।
অ'
গৰু এৰাল দি আহি পেলাই হাত ভৰি ধুই পেলাই, আকৌ সেই কেৰম অকণ খেলিলো মানে অনলাইন। অ' সেইটোৱে কেৰমটো খেলি পেলাই তাৰপাছত সি ভাতটো খালো তাৰপাছত গৰু আকৌ বুলি হাৰি ফ্লিম অকণ চালোঁ। সেইবিলাক কৰোঁতে টাইম গ'ল, তাৰপিছত আকৌ সেই ছাগলীকেইটা এৰাল দিলো। সেইটো এৰাল দি পেলাই তাৰ পিছত মানে আলি পথাৰত আলি তাত মাটি অকণ দিলো আৰু সেইবিলাক কৰি ঘৰলে আহিলোগে গা ধুলোগে আতিছে মেছেজ কৰি থৈছে, আহ বুলি মই গলো তাৰপিছত এতিয়া আকৌ আহিলো গে তই মেছেজ দিছ। তই মানে কল কৰিছ মই ৰিচিভ কৰিছোঁ আকৌ মই কল কৰিছোঁ তই ৰিচিভ কৰিছ।
ঠিকে আছে। মই আজি ৰাতিপুৱা তোৰ চাৰিটাত উঠি আছো।
মই চাৰিটাত উঠি আছো অ'
চাৰিটাত উঠা ৰোতিন মানে। তাৰপিছত আজি বৰষুণ কাৰণে নগলো। এনেই দৌৰিবলৈ যাওঁ।
অ' অ' উম।
তাৰপিছত মৰ্ণিং আজি নগলো এনেই দৌৰিবলৈ যাওঁ আৰু লগৰ নিবিৰ বুলি আছে।
উম, উম। উম, আৰু
আৰু তেনেকে আছে সিহঁতে মানে এছ এছ চি দিছে এন ডি এ দিব তেনেকে সেইকাৰণে দৌৰি আছো আও।
অ বিয়লি খালো।
অ তাৰপিছত আজি উঠি পেলাই মানে ডিচিপ্লিন নিচিনাকৈয়ে উঠিছো আও।
অ' অ'
উঠি পেলাই ঘৰৰ কাম কৰিলোঁ মা নাই যে কাপোৰ ধুলোঁ কাঁহি-বাটি ধুলোঁ। তাৰপিছত এতিয়া ভাত বনাই ভাতটো খালোঁ। আকৌ কাঁহী-বাতি ধুবলৈ আছেই কাঁহী-বাতি ধুমহে এতিয়া-
উম উম
উম তাৰ পাছত এ বিশটা পাৰিলোঁ গাড়ীখন ধুবলৈ আছিলে গাড়ীখনো ধুলোঁ-
অ আৰু- সি আগৰ সি আগৰ নামটো কি কয় যে - আগৰ মাৰটিটো অনা নহয় জানো মাৰটিটোত। নে সেই চুইফটো নে? -
অ-
উম আহ- নতুন কিনা নাই নেকি?
নতুন নাই কিনা-
তাৰ পাছত কি কৰিছে
এতিয়া মোৰ কাম অলপ আছিলে এতিয়া মানে সেই যৱাবাৰিলে যাব লাগিব, বজাৰ কেইটামান কৰিব
অঁ, ভাত-পানী খালে নাই? খৰি খি
ভাত খালোঁ মাংস অকণ আছিলে।
অঁহ
সেয়াই।
ব্ৰইলাৰ নেকি?
ব্ৰইলা অঁ।
ব্ৰইলা অঁ, অ, আধা কেজি আনিছিলোঁ।
কালিৰ মাংস অকণ আহিলে, আছিলে। তাপাছত হেৰি, ৰাতিপুৱা জালত মাছ অকণ পাইছিলো। সেইটোৱে খালোঁ আও।
উম, অঁ। ঠিকে আছে। আমাৰ পথাৰ আৰম্ভ হোৱাই নাই। কালি হাল বাইছিলোগেহে পথাৰত।
অঁ, তিনি মৈ দিলি নাই। অঁ হাঁ, মৈ দিলি নাই?
নাই, নাই ক কালি কঠীয়া পাৰিলোঁ। তাৰপাছত হালবালো।
অঁ, অঁ
এয়াত
অঁ, অঁ এ বোকাত দিব হোৱা নাই ক তহঁতৰ? আজি কঠীয়াটো পাৰিছেহে। বোকাত নাই দিয়া, বোকাত দিব নাই হোৱা। উম।
অঁহ
আমাৰ ৰোইছো। কাইলে আকৌ ৰোম।
অঁ, মাটি কিমান আছে তহঁতৰ?
বাকি সোধা? চাৰি পোৰা মান হ'ব নেকি।
চাগে, চাৰি পোৰা।
অঁ, অঁ
আ আদিহে ক। এইবিলাক, আনক কৰাই-আনক কৰাইছে নে? না আনক দিছে? আদি কৰোঁ!
অ
ওচৰটোহে, আনে কৰে না মাহঁতে কৰে? অ মাহঁতে।
উম, তোক ককাই ঘৰত কোন আছে তই অকলে নে আৰু দাদাহঁত আছে?
আছে দাদা।
দাদাই কি কৰে?
এই এজন মাষ্টৰ কৰে এজন হেৰি, টেক্টৰ চলাই।
কি কৰে?
মাষ্টৰ কৰে এজন আৰু এজন টেক্টৰ চলাই। কোন, কোন স্কুলত কৰে? এ আমাৰ গাঁৱতে তাতে মানে সি আগতে তেজপুৰত কৰিছিলে, ঢেকীয়াজুলিত।
উম, মানে প্ৰাইভেটত।
নহয়।
অ আচ্ছা আচ্ছা বিয়া চিয়া পাতিলে নাই
পাতিলে পাতিলে দুবছৰৰ নে তিনিবছৰ
ভতিজা আ
ভতিজা আছে নাই? আছে
অ কোন মানে তহত জইণ্ট ফেমিলি মানে ন
অ জইণ্ট ফেমিলি অ নিজৰ দাদা
আচ্ছা কেইটা ককাই ভাই তিনিটা
অ মই সৰুটো মানে
অ অ
আমাৰ ফাদাৰ দেউতাৰ মানে দুজন পাতিছে
হা
আমাৰ দেটাৰ দুজন আ দেউতা কি দুজন পাতিছে আক
অ
তাছত মই সেই কিবা দুজন পাতিছে দুজন দুজন কেনেকে অ কি পাতিব নোৱাৰি নি দুজনী পাতিছে
আচ্ছা আচ্ছা
দে দে তেনেহলে নাই খেলা নাই এতিয়া
কেলে
কেলে এনে ইমান ভালকে মানে খেলিব মন যোৱা নাই
অ
এতিয়া কলেজ গলে আকৌ সেই তহঁতৰ লগ পালেহে আকৌ যজটো আহিব
তাকে কলেজতে
অ
দেৱত আমি কেতিয়াবা নাচু আক ন ৰোমা নো আছে আশিষ আছে তই আছ
আছে সেই আছে দচটা ইচতেতাছ চাল মৰি আছে আৰু কিবা কিবি অসীম আছে তাত উম অসিম দুুটা আছে তাত দেউৰিয়া কাটোতে
উম
তই কি দেখিলি কেমেচত্ৰী
মই মেথছ দিলো মাইনৰ ফিজিক্স
অ মেঠচত আৰু বেলেগ
হা
মেট্ৰ আৰু কোন কোন আছে অ আৰু
আৰু আৰু গম পোৱা নাই
আশিষ চাহ ত কেমছিল নেকি?
উম আছিদামো একে ৰোমানো একে।
এই মে মেথছ আৰু ফিজিক্স। চৰ্দি আছে মানে ৰুবৰ সেনেকাইক।
তৰুমাৰো তেনেকুৱা হপ হেৰি নহয় নিশান্তই কিহত লৈছে।
সি কিবা জুলজী আৰু বটানী।
অহ সি কলে যাব জানো।
অ বুলি যাম বুলি কৈছে দেখ।
অ অ কলেজ কেনেকে সজা কৰিবি। হা
গাড়ী লৈ যাব চাগে।
স্কুল ভেন মানে।
নহ।
কি।
য লিল। নিজৰ মিল য কল। মই গলে।
অ।
মই তালত দু যাম অহ।
উম
সিটো কথাৰ সে কিবা পম আৰু
ধৰা মেলা কৰ আকৌ তেতিয়া হাত চবিলাক বাঢ়িব
উম।
মোৰ হৈ যাব গৈছো খ।
নহয় পুলিচ চুলিচৰ কাৰণে অকণ দিগদাৰ নহ'ব নে। উম।
দে হ'ব দে আৰু দে মই সেই পাছত কৰি আছো।
হা।
পাছত কল কৰি আছে মানে সেই বৌক কল কৰি ল।
ঠিক আছে ঠিক আছে।
দে হ'ব দে।